হেল্ল!
অ' কি কৰিছ?
এ' এনে বহি আছো তই?
মই আছো এনে, এ' কাম কৰি আছো। এই কাপোৰ ধুইছিলোঁ যে, এ তাকে সামৰি আছো।
অ' আজি বিৰাট গৰম ন।
উম, বহুত বেছি গৰম কাপোৰ ধুবলৈাই ভাল আৰু লগতে শুকাই যে কিন্তু খাংঘা ঘাতিক গৰম একদম।
বৰষুণ পৰিছিলে নেকি বাৰু?
এ' নাই এই দুপৰীয়া সময়ত এনেই মানে দুটুপ মান এনে আৰু সেইটো বৰষুণ নহয় আৰু।
এ' ডপ-ডপ ডপকে পৰিলে নহয়।
অ' পুৰা টোপালঘিটা একদম ডাঠ ডাঠ কিন্তু। মানে তেনেকুৱাত কাপোৰ নচপোৱাকে ঠব নোৱাৰি।
নোৱাৰি, নোৱাৰি তাৰপিছত সেই একে ডপ ডপকে পৰি পেলাই ভাত খাই আছিলোঁ এক কে ডপ ডপকে পৰিলে তাৰপিছত একদম মানে হাহাকাৰ
অ'। এ' আমাৰো তেনেকুৱা দুবাৰ হৈছে তেনেকুৱা। হেল্ল! হেল্ল! হেল্ল! হেল্ল'! অ', মাতটো অহা নাই দেখোন ভালকে। হেল্ল'! শুনিছানে?